অ' কোনে কৈছা?
অ'
কি কৰি আছা?
এ আছো এনে মানে শুই আছিলো তুমি?
হে মই খোই আছিলো ৰ মানে আৰাম কৰি আছিলো আৰু। কি কৰিলা?
হা?
দিন দিনবিলাক কেনেকা গ'ল?
উ ভালে গৈছে ইমান বেয়া হোৱা নাই। উঠিছো ৰাতিপুৱা মানে সাত তাত উঠি কিনে চাহ তাহ খাই। অলপ আহ চাহ-তাহ খাই কিনে অলপ দেৰি পিছত খেলিব গৈছিলোঁ। আহি কিনে গাপা ধুই আহ, গাপা ধুই ভাত-চাত খাই কিনে এ ৰেষ্ট লৈছোঁ ৰেষ্ট ললোঁ অলপমান ফোন-চোন চলাই। অলপমান কি কয় অলপমান অ' টিউচন আছিল আহ টিউচনৰ পিছত আহ আহ অলপ আহ ক্ৰিকেট খেলব গৈছিলোঁ আহি কিনে অলপ জিম গৈছিলোঁ। আৰু জিম য'ত ইমান বৰষুণ, ইমান বৰষুণ। তাৰে পৰা ভিজি, ভিজি গৈছোঁ জিমত, আৰু ইতিমধ্যে সি পুৰা জিম কৰিলে। ওলাইছোঁ ওলাই কিনে অলপ ভাত-চাত খাই আহোতে ভিজি গৈছে যিমান আহ ভাত-চাত খাই। অলপ এই এতিয়া তোমাৰ লগত কথা পাতি আছো, কি কৰি আছ' হাঁ? অ' শুনা পাইছা? অ' শুনা পাই আছা নে, অ' শুনা পাইছা? হেল্ল' হেল্ল' হেল্ল'
আহ হেল্ল' অ' হেল্ল' হেল্ল'
অ' তেতিয়াৰ পৰা শুনাই পোৱা নাছিলোঁ এতিয়া পাইছোঁ।
নহয় তাৰ নাজনো মই অহা নাছিলোঁ মানে এইটো অ' এইটো কৈছো মানে তুমি যেনেকা অ' মইয়ো মানে ৰাতিপোৱা উঠিলোঁ খাহ খাই তাৰ মানে চাহ-তাহ খালোঁ চাহ খাই পেলাই অলপ আৰাম ক আৰু আৰাম বোধ কৰি পেলাই মানে এটা অ' এটা মানে অলপ আৰাম কৰিছ তোৰ মানে দিনটো ঠিকেই আছে মানে ইমান ভালো যোৱা নাই ইমান কি বেয়া যাৱা নাই মানে, একো কৰা হোৱা নাই মানে দিনটো মানে কিবা কামবোৰ আছিল কৰিম ভাবিছোঁ মানে কৰা হোৱা নাই আৰু আজি বৰষুণ দি আছিল না। বৰষুণ দিয়াতে চব কামবিলাক আৰ মই ভাবিছিলোঁ আজি যেনেকা তুমি এ এতিয়া চোৱা ষুৰ আহি আছে, মানে তুমি কি ভাবা এইটো বৰষুণ আহাৰ কাৰণ কি হয় বৰষুণ কিয় আহি আছে ইমান?
উম, উম অ' মানে এইটোৱে আৰু কাৰণটো। আমাৰ আহ মানে আহ তুমি কোৱা ফাৰ্ষ্ট।
মানে তুমি মই ভাবোঁ বৰষুণ অহাৰ কাৰণে কিয় তুমি, তুমি চোৱা। আজিকালি মানুহবিলাক গাছ কাটাই ইমান হৈ আছে গাছ কাটিলে মানে গাছ কি আহে। গাছে তোমাৰ বৰ আহ বৰষুণ আহিলে মানে কি হৈ যায় এ ব-ব গাছটো মানে তোমাৰ কিবা হয় জানা এনে গাছ বিলাকে মাটি ধৰি ৰাখে। কিবা ঘূৰি ৰাখে তাৰপিছত গাছবোৰ কাটিলে মানে কি হয় হৈছে তোমাৰ হাৱা গাছবিলাক হাৱা দিয়ে। হাৱাটো মানে কমা হৈ আছে হাৱা কম হোৱাৰ কাৰণে কি হয় গৰম পৰি আছে গৰম পৰি থকা কাৰণে মানে তোমাৰটো পানীখন গৰম হৈ আছে উপৰ উঠি আছে। বৰষুণ আহি আছে, এনেকা গছ কাটিলে তোমাৰ মানে চব বস্তুৰে কিবা না কিবা হয় আৰু মানে। এই কাৰণে মই ভাবোঁ তুমি গাছ যিমানে কাটা এটা গাছ কাটিলে পাঁচটা গাছ লাগা এনেকা কৰিব লাগে আৰু মানে তুমি গাছটো কি মানুহৰ জীৱনত কি হয় গম পাইছা আমি যি যেনে আছে আমি, আমি গাছৰ গ-গছৰ যে যি আছিল, গছে আমাক হাৱা দে। আমাৰ, আমাৰ কি বোলে আমাক হাৱা দে আমি গছৰ না
উম, উম।
অ' এইখিনি মই ক'ত জিম মাৰি কিবা কাম কাৰণে তুমি কিবা ঘৰ বনাইছে কিবা গাছ কাটা হয় আজিকালি এটা গাছ লাগালে পাঁচটা এটা গাছ কাটিলে পাঁচটা লাগাব লাগে আৰু। আৰুটো পাঁচটা এনেকা তাইপ সেই লাগা চাব লাগিব আৰু মানে কি, কি ডাঙৰ হৈছে নে হোৱা নাই এনেকে ভালকে চা এনেকা, এনেকা ভাবো মই আৰু তেতিয়া, তেতিয়া তোমাৰটো গাছ অলপ এটা কাটলে এটা উগলে এনেকা কৰি, কৰি তোমাৰ গাছবোৰ আহি যাব জংঘলখন য নহ'লে যেনেকা কাটি আছোঁ এনেকা হৈ আছে না কিবা টাইমখন আহিব। কি আমাৰ তাত এনেকা হৈ যাব আমাৰ লিখ খালি কিতাবত থাকিব গাছবোৰ লা ত'আমি নিজৰ ছোৱালীবিলাকক কম, ল'ৰাবিলকক কম এটা টাইইম আছিল চব গাছ বিলাক আছিল এতিয়া গাছ তুমি নাপব ক'লা সেনেকা এনেকা হ'ব আৰ
হয়, হয় মানে এইটোয়ে আৰু তুমি মানে ইমান ডাঙৰ, ডাঙৰ কাচ গাছকেইটা কা -কাটিবাই নালাগে। এনেকুৱা নাৰি- নাৰি-নাৰিয়ল নাৰিকল গাছ আৰু তামোল-গাছ এনেকুৱা তামোল-গাছটো নহয়। মানে কিবা-কিবা গাছ। ডাঙৰ, ডাঙৰ গাছ বিলাক এইবোৰ এইটো কাতিন এ মানে তোমাৰ ঘৰত মাজত আহি আছে। তুমি যে-যেনে-তেনে এ ঘ অলপ গাছৰ জাগাটো এৰি কিনে সৰু বনাব পাৰা তুমি এনেকুৱা তেনেকুৱা হয় নে নহয়? আৰু তুমি এইটো কাটিও দিছা ডাঙৰ গছ কাটি দিলে ত' বেছি গছ লগাবা লাগে। ভালকে চাবা লাগে সিহঁতে ডাঙৰ হৈছে নে নহয়। তোমাৰ আজিকালি কি হৈছে ঘৰত না এ, আৰ্টিফিচিয়েল মানে নকলি, নকলি ঘাছ। লগাই- ল-লগাই আছে মানে অচলি এৰি কিনে। সেন্তে ভাবে নকলি গাছতো ভালটো অক্সিজন দিব। নকলি ঘাছ লগালে মানে লাভে নহয় অচলী লগাবা লাগে। হয় নে নহয়, তুমি কি কোৱা?
উম, ঠিক কৈছে মানে, মানে অচলী লাগালে কি হয় যে তোমাৰ তুমি অ' মানুহবিলাক কি হৈছে অ' নকলি, নকলি লাগাই আছে মানে নকলিটো খালি চাবা কাৰণে ষ্টাৰ লাগাই আছে মানে। ইয়াৰ পৰা ভাল দচলী লগাই লবি অলপ ষ্টাইল হৈ যাব, হাৱাই পাই যাব ইয়াৰ পৰা ভাল এইটো কৰিলোঁ তোমাক।
অ' হয়। মানে আৰু।
অ'শুনা পাইছোঁ, শুনা পাইছোঁ অ'। মানুহ বিলাকৰ কি হয় জানা মানুহ বিলাকৰ কি হয় মানে গাছ কাটাটো মানে কি ভাবে, এনতে মানে গাছ কাটাটো মানে আমাৰ কিবা হৈ আছে মানে ডাঙৰ কিব ডেভলপমেণ্ট কাৰণে কিবা না কিবা কৰিব লাগে এনেকা কয় না এনতে মানে ডেভলপমেন্টখিনি বিয়া কথা নহয় মানে ডেভলপমেন্টটো হ'বয়ে। আচল কথা কি গাছ কাটিলে গাছ লাগাবা লাগে মানে যিমান গাছ কাটিল ইমান লাগাবা লাগে মানুহ-মানুহবোৰো কিবাবিলাক মানে তুমি গাছ বিয়া কথা নহয় অ বুজো আমি অতে কিবা কিবা নহয় কিবা না কিবা কাম কৰে কিবা কৰিব লাগে মানে গাছটো কাটিব লাগে হ'ব মানে এক কিবা উপায় নাই কি‌ কৰি আছে দিগেন গাছ কাটা এইটো নহয় ন গাছ কাটাটো উ উগালা লাগে অলপ চাবাই লাগে তেতিয়া মানে তোমাৰ কিবা হ'ব। গাছ বিলাক শেষ নহ'ব দুনিয়াত মানে গাছ বিলাক তুমি শেষ হয় যে থাকিব কেনেকে তুমি তুমি খাৱা ক'ৰ পৰা পাব তুমি গ গাছবিলাকে সে হৈ গলে তুমি পানী কি ফুলবিলাক পৰা দে ফুলবিলাকো আনে যদি ফুলবিলাক ইমান খাৱা নিদিয়ে না যিমান আমি যি থাকিবা পাৰোঁ।
হয় হয়
সেইটো মই ভাবো আৰু
উম কি গাছ কাটিবা লাগে মানে আহ তুমি কাটা দহ পাঁচ বছৰ দহ বছৰ গাছ এইটো কাটি দিলে ইমান নহয়। মানে লগাই দিয়ে আৰু, আৰু এইটো আহি যাব ন কোনোবা কোনোবা থাকে না মানে এ পঞ্চাশ বছৰ ষা ষাঠি বছৰ। গাছ বিলাক খুব ভাল থাকে পুৰা পুৰা ভাল থাকে মানে ভাল অক্সিজেন দিয়ে। ডাঙৰ ডাঙৰ সেহতে এইটো কাটি বহুত বেয়া লাগে এইটো কাটি দিলে। সিহঁতে নলগাইও গাছ, গাছ লগাই কিনেও লাভ নাই ইমান পুৰণা গাছ গীতা ষাঠি সত্তৰ বছৰ। আপোনালোকৰ গাছটো এনেকুৱাই আছে। তোমাৰ ঘৰত বনাবা চকৰটো কাটি দিছেটো এইটো বেলে বেয়া কথা না। মইটো মন এনে দিয়ে এইটো। অ ইমান জেগা এৰি কিনে ইটো গাছৰ হয় তাৰ তাৰ ওপৰতে ঘৰ বনাই দিয়া এনেকুৱা ধৰণৰ মনা কৰা নাই ন মানে এইটো বহুত বেয়া হয়। তুমি মানে ষাঠি আশী নব্বৈ বছৰ গাছ আছে তুমি এইটো কাটি কিনে ঘৰ বনাই আছা ভাল নহয়। মানে এইটোয়ে মানে তুমি কোৱা।
অ এইটো মাজে মাজে একে ঘৰ বনাই লকুৰি লগা হয় ত মানে মানুহবিলাক ঘৰ কাটি কাটি মানে তোমাৰ লকুৰি কাটি কাটি জংঘল কাটি কাটি ঘৰ বনাই আছে ইয়াৰ পৰা ভাল মানে তুমি জংঘল কাটি ঠিকে আছে দে কা কটা নহয় মানে অলপমান এনেকা কাটিব লাগে মানে যোনটো পুৰণা গাছ যিবিলাক আছে এইটো কাটিব নালাগে নতুন গাছ বিলাক অলপ কাটিব লাগে যোনে নতুন নতুন লগাবিলাক পুৰণা বিলাক ৰাখি দিব লাগে পুৰণা ৰাখিলে নু নতুন বিলাক কাটিব লাগে তাৰপিছত এইটো কাটাৰ লগে লগে মানে উ ল লগাই দিব লাগে মানে এনে খালি কাটিলে নহয় আৰু লাগাই দিব লাগিব মানে এনেকা কাটা ল'ব লাগ মানে ইটাই কটাল ইটাই লাগা মানে এদিনতে মানে ত মানুহৰ কি থাকে মানে সেই কালি লাগাম কালি লাগাম কালি লাগাম ক'লে পাহৰি যাব তাৰপিছতটো কালি নাহিব তেতিয়া
হয় হয়
এনেকা হয় আৰু
আৰু মানে মানুহে এনেকুৱা কৰিব লাগে এটা গাছ কাটিছে তাৰ সলনি তিনিটা, চাৰিটা এনেকুৱা গাছ লাগাব লাগে যিমান কাট কাটিছা এই তাৰ দুই তিনি বেছি। মানে গাছতো ইমান ইম্পৰ্টেণ্ট আমাৰ লাইফত এতিয়াও মানুহ বিলাকে নাভাবে মানে ইমান জাগা আছে এতিয়াও গাছ গছ বিলাক কাটি জংগ মানে জংঘল বিলাক কাটি নিজৰ ঘৰ বনাই কি ফাইদা এইটো তুমি আগত আগত কি আগত অক্সিজেন কৰ কৰ পৰা লব ঘৰৰ পৰা লগাই লৈছে একে শেষ কৰি ল'বা তাৰপিছত কৰ পৰা অক্সিজেন পৰ পাবা তুমি অক্সিজেনটো সেইটো পৰাই পাবা না এই মানে এনে কাটি কিনে এইটো উম ফেক্টৰী বনাই এনেকোৱা এনেকোৱা মানে এনেকে ভাল নহয় তোমাৰ আচি গছ গাছৰ লগতে মোৰ মেইনকে এইটো বেয়া কথা নেকি এটা কাট এটা কাটিছা দহটা লগ লগাই দিয়া হয় নে নহয় এনেকোৱা কৰিব লাগে সিঁহতে
বাকী এই অৱস্থা মই এইটো ভাবো মানে তুমি যিমান কাটিছে ইমান লগাই দিব লাগে মানে তোমাৰ তে এ উন্নতি হয় মানে তেতিয়া উন্নতি হব তোমাৰ তুমি অহ এ যিমান কাটি আছে ইমান লগাই দিলে ভালে মানে তুমি এ কাটি আছে কাটি আছে কাটি আছে খালি মানে এনেকা নহয় মানে এ আৰু মই কি ভাবো মানে তোমাৰ যেনেকা গ গছ এটা কাটিব লগা হৈ আছে মানে গভৰ্মেণ্টবিলাকো কিবা কৰিব লাগে মানে যেনেকা এনেকা তুমি আজিকালি চা এইটো আৰাৱলি হিল কৰি পেলাই আছিলে আগতে আমাৰ দিল্লীত এইটো কাটি পেলাই গভমেণ্টৰ দি পেলাই এটা চা তাতে আগতে ইমান ডাঙৰ জংঘল আছে তাত জংঘলৰ মানে জংঘলে নাই খালি পাহাৰ আছিলে জংঘল পুৰা কাটিল মাটিবিলাক খুন্দিবলৈ ওলাই ললে তাৰপিছত পাহাৰে আছে মাটিৰ পাহাৰ আছে এইটো চোৱা তুমি গভমেণ্ট বিলাকৰ মানে অ অ মানে ডাঙৰ ডাঙৰ কোম্পানী বিলাক মাটিবলাক কিনি লয় গভমেণ্টৰ কিবা কিবি বনাব কাৰণে আৰু ভাল ভাল জংঘল বিলাকে কাটি দিয়ে আৰু মানে ত গভমেণ্টবিলাকৰ চাব লাগে আৰু বস্তু বিলাক মানে
অ দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল কেতিয়াবা লগ পাম
অ দিয়া দিয়া ঠিক আছে বাৰু